হেল্ল
অ কি খবৰ ভালে আছে।
অ দাদা ভাল আছো আপুনি ভাল আছে না।
মইয়ো ভালে আছো।
অ
ক'ত আছে।
অ ঘৰতে আছো আপুনি ক'ত আছে।
মই ৰুমতে আছো অ মোৰ কিবা হৈছে ফোন কেইটা লগা নাই মোৰ হেৰি পৰা যোৱাই নাই। ঠিক আছে অ আজি কিহৰ বিষয়ে কথা পাতিব
আজি আহাৰ আহাৰৰ বিষয়ে মানে খাদ্যৰ বিষয়ে কথা পাতিব বিচাৰিছিলো
আচ্ছা ঠিক আছে আৰম্ভ কৰক
উম আৰম্ভ মানে আ যিহেতু বৰ্তমান মানে বহুত গৰম তই এতিয়া আমাৰ খাদ্যবোৰ কেনেকুৱা খোৱা উচিত আৰু কেনেকৈ চুলিলে আমি ভাল। ভাৱে চল চলিব পাৰিম ইয়াৰ বিষয়ে কিবা ক'ব পাৰিব নেকি
অ আজি ষ্টাৰ্ট কৰো আজি কি খালে।
আজি মই ভাত খালো ঘৰতে কিবা আহ মাছ মাৰিছিলো
অ নদীৰ মাছ নেকি
হয় হয় লোকেল মাছ। লোকেল মাছ মানে বজাৰৰ যিবিলাক মাছ আমি খাওঁ এইবিলাক মানে এ কিবা মেডিচিন দিয়া থাকে আৰু কিবা বহুত দিন পিছত আহে।
অ আজিকালি মানে বজাৰৰ মাছত ভৰসাই কৰিব নোৱাৰি কিমান মেডিচিন দিয়ে বৰফত থৈ দিয়ে সেইবিলাক খালে বেমাৰেই হৈ যায়।
অ সেইকাৰণে মানে মই ভাবিলো যিহেতু তো ঘৰতে ফ্ৰী আছো মানে নদীত গৈ মাছ মাৰি আনিলো টো মানে মাছটো মাৰা মানে কি এইটো এটা ফূৰ্তি লাগে আৰু ভাল লাগে। মাৰিও আনিলো আৰু খোৱা হয় খোৱা খানাটো পিয়ৰ হৈ গ'ল।
অ ঠিকেই আছে বাৰু বাকী এনেই ঘৰত হেৰি খানা চানা বনাওতে মানে খেতি বাতি কৰে নিকি অলপ চলপ শাক পাচলি এনেকুৱা
হয় অলপ চলপ অ কৰিছো বে কিবা কে বেঙেনা বেঙেনা লগাইছো আৰু কোমোৰা ছাল কোমোৰা যিটো বুলি কয়
অ
সেইটো লগাইছো আৰু কিবা ভোল বুলি‍ কয় ভোল সেইটো লগাইছো
অ ভালে দিয়া এনে কি সাৰ পানী দিছে নে অৰ্গেনিকলি বনাই আছে
এনে সাৰ পানী ক'লে আমি ঘৰত যিটো কিবা যে এ গোবৰ বুলি কোৱা হয়
অ
এইটোকে আমি ব্যৱহাৰ কৰো তেনেকুৱা মানে কেমিকেল চিষ্টেমৰ যিটো সাৰ সেইটো আমি ব্যৱহাৰ নকৰো
অ সেইটো ভালে এক অৰ্গেনিক বুলিয়ে কয় মানে সাৰ পানী নৰ্মেলি যোন হয় সেইটো অৰ্গেনিক বুলি কয় বহুতে ভাল কাৰণ সাৰ পানী দিলে আজিকালি ফলটো বেছি কে আহে ঠিকেই কিন্তু আমাৰ সেইটো খানাটো শৰীৰত গৈ বেয়া প্ৰভাৱ পেলায়
হয় সেইকাৰণে ভাবিলো নিজে অলপ চলপ লগাই খালে এইটো মানে পিয়ৰ হয় বস্তুটো আৰু বৰ্তমান বহুত বেমাৰ আজাৰ হৈ আছে যাৰ কাৰণে আমি অলপ সতৰ্ক হোৱাটো ভাল
বাকী আপুনি অলপ স্বাস্থ্য আছে তো নিচিনা লাগিছে ফাষ্ট ফুড খাই নিকি পিজ্জা বাৰ্গাৰ এইবিলাক
নহয় নহয় এইবিলাক আমি ভাল নাপাওঁ এইবিলাক ভাল নাপাওঁ
তেনেহলে ভালেই হেৰি বাকী ঘৰত কোনে কোনে আছে আৰু এনেকুৱা
অ ঘৰত ঘৰত আমি আমি তিনিজনে মোৰ মইনা এটা আছে সৰু ছোৱালী আৰু মোৰ ৱাইফ আৰু মই তিনিজনেই আৰু
আচ্ছা তেতিয়াহলে ভালে বাকী হ হেৰি আজিকালি খাদ্যৰ দাম বিলাকৰ যি বাঢ়িছে মানুহ অৰ্গেনিক বনাব গ'লেও কিছুমানৰ মাটিয়ে নাথাকে আৰু কিনিব গলেও বহুত পইচা লাগে সেইবিলাক আকৌ ভাল নাথাকে ভেজাল থাকে খানা বিলাকত
উম
আগৰ খাদ্যবোৰ বেছি ভাল আছিলে নে এতিয়াৰ বেছি
সেটো ক'ব গলে আমি মানে আগৰ মানুহ বিলাকৰ পৰা আমি শুনা পাওঁ। মানে তেওঁলোকে কয় বহুত আগৰ বস্তু বিলাকেই ভাল বুলি আমি মানে তেওঁলোকৰ পৰা শুনি মানে বুজিব পাৰিছোঁ যে। আগত এনেকুৱা আছিল বজাৰৰ পৰা কল লৈ আহিলে। অ মানে ঘৰৰ ওচৰে পাজৰে গ'লে বোলে তেনেকুৱা মানে চেন ওলাইছিল বা চোবাখ ওলাইছিল আৰু কিবা মাছ কিবা এ কি ইলিচ নে কিবা মাছ বুলি কয় এইবিলাক মাছ ৰান্ধিলে বহুত মানে দূৰৰ পৰা এইটো অ মানে চুবাষটো ল'ব ল'ব পৰা গৈছিল।
উম।
কিন্তু আজিকালি মানে এনেকুৱা কোনো বস্তুৱে নাই যে মানে কেমিকেল ইউজ হোৱা নাই। আৰু এইটো ইউ এইটো ইউজ হোৱাৰ কাৰণে আমাৰ মানে বহুত ধৰণৰ মানে কিছুমান নতুন নতুন বেমাৰ হৈ আছে যিবিলাক মানে ডক্তৰেও চিনা মানে চিনাক্ত কৰিব পৰা নাই। এনেকুৱা এনেকুৱা বেমাৰ হৈ আছে। ত' সেইকাৰণে আমাৰ আ সজাগতা হোৱা টো মানে বহুত দৰকাৰ আৰু প্ৰয়োজন আছে।
সেয়া হয় ঠিকে আছে বাকী বাহিৰত- কেতিয়াবা গ'লে হোটেল চোটেলত খাই নেকি?
হয় সেই যেতিয়াবা বহুত দূৰত যাওঁ মানে এনেকু- ত হয় যে এদিন বা দুদিন বাহিৰত গ'লো তেনেকুৱা হ'লে বা অ লং টাইমৰ কাৰণে গ'লেতো খাব লাগিবও ত' এইটো গ'লেও আমি চাই হয় তেতিয়া উপায় নাথাকে। এতিয়া চাই চিন্তি খাব লাগে য'ত মানে অলপ ভাল খোৱা পোৱা যায়। তাত গৈ খাব লাগে।
ঠিকে আছে আপুনি কিবা কিবি খানা চানা বনাব জানে নেকি চব্জি তবজি?
চ চবজি মানে আগত বনাইছিলোঁ যেতিয়া মানে বিয়া কৰা নাছিলোঁ তেতিয়া ত মানে ঘৰত আছেই এতিয়া মানে অলপ এলহোৱা ভাব লাগে এইটো বনাওতে। আগত মানে যে হয় যেতিয়া মানে কিবা কলেজত পঢ়িছিলোঁ। এনেই তোৰ মানে লৰালি কাল যিটো আছিল তেতিয়া মানে বনাই বনাইছিলোঁ আৰু। কিবা ডিম চিম বনাইছিলোঁ আ মাছৰ চবজি কিবা ভাত। আলু ভত্তা এনেকুৱা সকলো বনাই খাইছোঁ।
আপোনাৰ আপোনাৰ আ চবতকে প্ৰিয় খাদ্যটো কি হয়?
অ চবতকৈ প্ৰিয় খাদ্য। আ এইটো আৰু কি কম চব্জিৰ ভিতৰত। এ ডিম চিম এইবিলাক মাছ বুলি ক'ব পাৰি।
অ ঠিকে আছে আৰু মিঠাই চিঠাই ভাল পায় নেকি?
অ মিঠাই ভাল পাওঁ মানে বেছি খালেওতো বেয়া হয় এইটো। এই কাৰণেও এনেইতো ভাল লাগে কিন্তু টো বেছি খাব নাযায় এইটো খালে কিবা হয় চুগাৰ চুগাৰ কিবা হৈ যায়।
অ আৰু খানা ফল মূলৰ ভিতৰত কি ফল মূল খাই ভাল পায়?
কলত বহুভয় বহুত কিবা প্ৰটিন না কিবা বস্তু থাকে ভিটামিন থাকে।
উম মোক বাৰু হেৰি ভাল লাগে কিবা এইটো আমলখি।
হয় আমলখিও আম আমলখিতো বহুত ভিটামিন আছে। মানে এটা কল সমান এটা অ হয় এটা কলৰ সমান এটা আমলখিত মানে এটা বি মানে এ সৰু এ টা হ'লেও মানে তাত তেনেকুৱা ভিটামিন পোৱা যায়।
অ এনেই গাখীৰ খাবলৈ গৰু চৰু পোহে নে নিজে কিনি আনে বজাৰৰ পৰা।
গৰু এতিয়া মানে কিনি আনিব লাগে আগতে গৰু আছিল এতিয়া মানে পোহাৰ মানে জেগাও নাই ঘাঁহ চা নাই যাৰ কাৰণে এতিয়া কিনি কিনি খাব লগা হৈছে
কিনিব গলে আকৌ গাখীৰ বিলাক একদম পিয়ৰ নাপায় নহয় কেতিয়াবা ভেজ জাল একদম পানী চানি মিক্স কৰা গাখীৰ দি দিয়ে
হয় পানী মিক্স কৰে সেইটোৰ কথাটো বাদ কিন্তু আজিকালি কিমান অ মেডিচিন ব্যৱহাৰ কৰে কিবা আমূল চামুল তেনেকুৱা ড্ৰাগছৰ নিচিনা বস্তুও মানে ব্যবহাৰ কৰি দিয়ে সেইবিলাক মানে ঘৰত আনিলে
একদম মানে
অহ খোৱাৰ সময়তে এইটো গম পোৱা যায় মানে কেনেকুৱা গোন্ধ ওলাই
উম
আমি অ খোৱা বোৱা বস্তু বোৰ অলপ অ কিবা সজাগতা হ'ব লাগে আমি কেতিয়াবা বস্তুবোৰ
ৰান্ধা মানে বনাই বনোৱাৰ পিছত কেতিয়াবা এ আমি কিছুমানে ভুল কৰো যে ভালকৈ ঢাকি নথওঁ বা বস্তু বোৰ কিবা পেজত খালো আৰু আদান খালো আৰু আধা ৰাখি দিলোঁ সেইটো পিছত আমি আকৌ খাই দিওঁ এইটো বেয়া হয় এইটো এইটোৰ বি মানে প্ৰতিও অলপ সজাগতা হ'ব লাগে
তাত ৰঙালাও দিব অ এইটো বাৰু ঠিকেই কৈছে কিছুমান বস্তু মানে কি কৰো আমি অলপ ডাঙৰ হ'লে বা কিবা হলে আধা মানে থৈ দিওঁ মানে ঢাকি চাকি নথও এনেকে থৈ দিও আকৌ সেইটোকে খাই দিওঁ সেইটো মানে অলপ ৰিক্সি থাকে আৰু বেমাৰ চেমাৰ হৈ যোৱা অলপ চান্স থাকে
হয় হয় আৰু আৰু এটা কথা হ'ল আমি কিবা বজাৰত গ'লে বস্তু বোৰ যেতিয়া মানে চাই চাই কিনি আনো কিন্তু আমি কিন্তু বহুত তেই এটা ভুল কৰো সেইটো আমি গম নাপাও
মন্দ চ লাভটো দেখি বজাৰতো মাইকীমানুহক চাই হয় এইটো সদায় হয়
কিন্তু এই চিকচিকিয়া আৰু দেখাত ভাল যিটো এইটো কিন্তু আমাৰ কাৰণে বিষাক্ত হ'ব পাৰে কিয়নো সেইটো এনে মানে ভাল এ সেইকাৰণেই হৈছে সেই কাৰণে তাতে বহুত ধৰণৰ মানে কীটনাশক সাৰ এনেকুৱা বস্তু ব্যৱহাৰ কৰিছে যত নেকি পোকে ধৰিব পৰা নাই ইমান বিষাক্ত হৈ গৈছে বেঙ বেঙেনাটো যাৰ কাৰণে এই এইটো কিন্তু যে যে পোকৰ কাৰণে মানে এ বিষাক্ত হৈছে যিহেতু এই বস্তুটো আমাৰ মানৱ দেহৰ কাৰণেও বিষাক্ত হৈ পৰিছে কেতিয়াবা কেতিয়াবা আমাৰ হয় কেতিয়াবা কেতিয়াবা এই বস্তুতো অলপ লক্ষ্য কৰিব লাগে যে, যেত- টো মানে বেঙেনা লৈ আহিছে মানুহ, তাত দুই এটা জুতি পোকে ধৰিছে। তাৰ পৰা যদি আমি বাচি বাচি ভাল কেইটা লওঁ তেনেহলে
অ অ অ বাকী আপুনি খানাৰ ভি ভিতৰত বেলেগ ট্ৰেডিচনেল খানাবিলাক খাইছে নেকি নৰ্থ ইষ্টৰ যেনেকুৱা বড়োসকলে খায় অসমীয়াসকলে, কাৰ্বি, মিচিংসকলে খায় তেনেকুৱা বেলেগ বেলেগ খানাবিলাক খাইছে নেকি
আৰে নহয় দাদা আমাৰ ইয়াত এ যেনেকুৱা খাদ্য আছে তেনেকুৱাই খাই আছো আৰু
নাই মানে কেতিয়াবা মাতে আৰু তাহাঁতি উৎসৱ পাৰ্বন হ'লে। তাহতৰ ট্ৰেডিচনেল খানাটো খাব দিয়া যে সেইটো নাই খোৱা আৰু এনেকুৱা যদি ধৰি লওক আমাৰ
এইটো মানে কেৰেলাত গৈছিলো তো মই। অ এইটো তাতে গৈছিলো ইমান ডাঙৰ ডাঙৰ ভাত। সেইটো মানে আমাৰ অসমতে এইটো পোৱা নাযায় মানে আমাৰ ইয়াত এই ভাতটো মানে আহ পাঁচটা ছয়টা মান মানে যিমান দাং- এ পাঁচটা ছয়টা মিলি যিমান
আচ্ছা হেৰি বাকী যদি আপুনি এনেকুৱা বাহিৰৰ কোনোবা ট্ৰেডিচনেল খানাক খাব বিচাৰে মানে খাদ্যটো খাব বিচাৰে। ক'ত মানে যাবলৈ পচন্দ কৰিব, কৰ খোনাতো মানে